হেল্ল' অ একো বেয়া হেই ছেই নকবি দেই। আগ ভাগে মনত পেলাই থৈ দিও আকৌ অ অ। উম।
অ।
এ এটা তোৰ কি জানানে কিবা এটাও যদি তোৰ বেয়াকেও সেই ওলাই যায় তেতিয়াহলে সেই গোটেই টো কাটি দিয়া যায় বুজি পাইছ নে? সিহতৰ ঘৰটো অ ঘৰটো গোতেই কাটিলে মই চাছো। মানে গোটেই ঘৰটো ভাঙি পেলাই এ আ আ। হা ভাত খালি?
আহ খাসু।
কিহে দি খালি? আৰু একবাৰ কওঁ ক কণী
কণী ভাত কণী আলু ভাজা, দালি পানী ভাত
কিহে দি খালি হাতে দি
অ হাতে দি খালো পাঁচোটা আঙুলি দি
পাঁচটা আঙুলি দি
পাঁচটা আঙলি হনঞ্চু চাৰিটা আঙুলি দি খাইছো।
আহ। আৰু এ বুঢ়া আঙুলিটো দি এনেকে মুখ খনত সেঁচি দিছোঁ এনেকে।
অ।
উম ম
হুম-হুম-হুম।
উম হম।
মই এইটা
এই গিলা তই নিজে জত য'ত তত ফাঁচি ল।
কি কৰোঁ
তও তাই কিনে নিজে ফাঁচিল। হ তোৰ যদি আহ তোৰ আহিলেও দিগদাৰি হ'ব ন?
কিহত
হেৰি হেইটো কত কালি যোনটো কত ‌ কালি যোনটো ঘৰত এ যাবা কছ কছ কৈছিলি মানে তই মোক
আহ
আহিলও কিবা দিগদাৰ হ'ব নেকি
মানে বুজা নাই এ চিঠি পথাই কিনে ক চোন
প্ৰথম চত সচ‌ই কাৰে চি
আহ
চুবাৰ
আহ আহ গম পাইছো আহ সেইটো লগত হলি
ঘঠ আহিলিও মই ৰত হচ‌ই কাৰে ৰি সেইটো কাৰত তোৰ কিবা অসুবিধা হ'ব নেকি
ৰি কি
ৰতচিকাৰে ৰি লে
আহ
মধহাত থছে গতি এ নহয় নহয় আহ আহ কিবা অসুবিধা
মই কি কৰো ইতা মই ভাবি পোৱা নাই জানানা
উম নাজানো জ মই এইগিলা সেইটো কাৰণে সেইটো মানে কি সেইটো কাৰণে একো নহয় মইতো ভালকা মইতো ভালককে ক'ব পৰা নাই কাৰণ হৈছে উ আচ্ছা
হা হা
মই তোক ভালকে ক'ব পাৰা নাই কাৰণ আছে বোচা
অহ বুছো।
উ কি বা হয় আৰু আমাৰো চলিবলগিলা ঠিক হ'ল নে
হা
অ চী ব গিলা ঠিক হললে এ চলিব লাগিলা এ মুখৰ মাত চাত নাই তাই ঠিক হলনে বোলো
অ হুচি
আচা কেইটা হ'ল
পোন্ধৰা পোন্ধৰা পোন্ধৰা
এয়া আৰু বাকীগেটা হ'ল
আহ অ হচি আহ হচ
ৰ বাকীটো যে কেনেকুৱা হ'ল
আহ নাজানে
উ হ যি হয় আৰু হ'ব আৰু
অহ অহ তাকে চোন
মোৰ সামী আহিবা হলে ৰ
হে মোৰ আহিয়ে আছে
উম সময়টো সে কৰিবি দে নজৰ দিবি অলপ সময়তো বোচ্ছা।
অহ
অহ আপি তাতে গলেওতো আমাক সেই লাগিব ন অলপ টকা পইচা নালাগিব হাতত সৰহকে
লাগব
আহ কিমান মান লাগবনো
নাজনো নহয়
ছয় পাঁচ।
তই ছয় পাঁচ হাজাৰ টকা নিবি
মোই হাজৰ নহয় এটা শুন কমে কি সিমান ম ন সটা সন্দ কমাই দিিয
আচ্ছা তই মানে তাতে মানে কিনাকে সেইটো সিমান নি
মানে এনেই আৰু হাত খৰচৰ মানে হ'ব নে পাঁচশ ছয়শ মান নিলেই গাড়ী এ বাহনৰ খৰচতো বেলেগকে হেৰি কৰি
আমিতো জানি না
অহ কালি বাহনৰ কিমান হেৰি হয় মোক কবি দে মানে সংগঠনতে কৈ দিবি মোক বো যে নহয়
অহ হ'ব দে।
আৰু তোৰ ভন্টিটো অ টোৰ অ অ দে
কোন হয় এ দে নামটো কাৰোবাৰ হে নালগে মানুহৰ নামটো
অ হব দে
সেনেকে কলে হ'ব দে হেৰি অ তাই যাব দে তাই সেই হৈছি ঠিক হৈছি পোৰা একদম ভাল পায়।
অহ এই নকালে না আমাৰ সৌন্দৰ্য্যৰ হেৰ প্ৰথম চি ভটাকাৰে ভাত ধন দিয়া নথ হুচিকাৰে নি
অহ ঔ তাক কছি কছি মোক কৈছি মোক কৈছি নাজান নাযাওঁ বুলি কৈছি
জানো এ একো কাম নাই
সেইটো
নিদিয়ে এনে নিদিয়ে কাকো হ, হ'ব আকৌ কিবা ক মানে
অহ মইয়ে আহ, ফটো চাই আছো ৰ
এ ছবি
অহ ছবি চাই আছো
নালগে
যন্তত
তই কথা পাত বেছি সময় নাই আৰু অলপ সময় কথা পাত পাতি কিনে
মোক যে সহায় যে এতিয়া চিঠি দিব নালাগে ভালকে চাবা আৰু তোমাৰ মাথা সেই কৰাটো মই কৰিম
আহ
বুজি পাইচানে কোনটো কৈছো
পাইছোঁ
কি কৰো মই এতিয়া।
মই নাজানো।
দে ভালকে যোগাযোগ কৰিম দেচোন কালি
কালি, কালি
অ কালি চাৰিটা বজাত তোক স্বাধীনতা নিদো ন মই নিজে পাহা নাই ক'ত পঢ়িম মই অলপ দিম দেই অলপমান মই খাম অলপমান তোক দিম দুতাই ভাগি কিনে খাম আৰু কাজি খাৰ দৰে নেকি
আমাৰ স্বাধীনতা লবৰ হোৱা নাই দেই এতিয়া
হয় দে হয় দে হয় দে হয় দে হয়‌ দে হয় দে হয় দে হয় দে হয় দে হয় দে হয় দে কাপোৰে নাই মই সেই পিন্ধি নাযাও চাগে বেলেগ পিন্ধি যাওঁ এ বেলেগ পিন্ধ যা মন মোৰ গে চীৰ্তন সেই পিন্ধি যাব ইচ্ছা নাই
উম বঢ়িয়া
অ কিবা বেলেগ মানে চাও কি সেইটো মানে পিন্ধে নাই আজিকালি নহ'লে এটা এটা কাম কৰিব পাৰিম,। গাঁঠিতো নামাৰকে সেই নামাৰকে ল'বা লাগিব। ম তেতিান অলপ ভাল লাগিব। মানে মোৰ শৰীৰটোৰ লগত মিলি যাব।
তোৰ ভৰি তোৰ লগত।
অ যদি গাঁঠিটো নামাৰাকে লওঁ মানে মোৰ ভিতৰৰ যিটো চোলাটো ন সেইটো সিমান এটা মানে ফিটিং পোৱা নাই মই ত মানে কিবা উঠি থাকে অলপ মানে ফিটিং কৰি লব লাগিব সেইটো বস্তু বুজি পাইছ
অ
উম
আচ্ছা
সেতু কাৰ এ আৰু আৰু এটা লাগবই তলত পিন্ধবা কাৰণে
মই জোনটো চোলা চাই আছিলো
আহ
সেইটো চুলাৰ দাম বাঢ়ি গল।
এই ক'ত চাই আছিল ল
চাবানা
উ উ উ বেছ তোমাৰ চাছিলো এ মই তাতে চাইছিলো সেইটো চালেও মানে এ সে অ দে হ'ল দে দে
অ নেকি অ দে বাই বাই অ।